অ অ ভাত খালি?
অ এতিয়া খাই উঠিছোঁ, তই?
ম মই ৰাতিপুৱা খালোঁ এবাৰ এতিয়া চাহ বনালো চাহ খাই উঠিছোঁ।
অ এতিয়া দুপৰীয়া চাহ খাই নেকি মানুহে?
অ ভাত আমি সোনকালে খাওঁ যে।
অ আমি ৰাতিপুৱা পৰা খোৱা অ ৰাতিপুৱাৰ পৰা ভাত খোৱা নাছিলোঁ যে সেই এ এয়া খাই লৈছোঁ খাই পেলাই পিছফালে বহিব আহিছোঁ। কি কৰি আছক তই?
ম সেই পিছফালে বাঁহ তলত বহি আছোঁ ইমান গৰম দিছে
অ
মানুহ বহি আছে যে ধেৰ আলহিও আছে চাহ বনালো আও
অ চাকি লগত খালি
এ বিয়াত আনিছিলে বুনিয়া সৰহকে তাৰমানে ৰৈ গল যে হাঁহ আলো তাৰপিছত আকৌ বিস্কুট আনিলে কাটা বিস্কুট উম। হে খালোঁ লাল
আলহী আলহী যোৱাই নাই ন।
নাই এই ছোৱালীজনী পেট বিষাই আছিলে বুলি কৈছিলোঁ যে।
অহ
অ সেয়ে মানে অলণ সময় ৰ'দটো ইমান বেছিকে দিছে।
উম
উ সেয়াই এতিয়া যাব দুপৰীয়া অকণ ঠাণ্ডা পৰিলে।
অহ মই এ আজি চুলিখিন ধুলোঁ। মোৰতো দেওবাৰ ঘৰতে আছিলোঁ ৰাতিপুৱা যিহেতু। বুকা লগাইছিলোঁ।
অহ
এই অলপ আগত ধুই উঠিছোঁ।
অ জেতুকাৰ লগত আকৌ কিবা কিবি হেৰি মিচ কৰি পেলাই লগাব পাৰে। এলো' হেৰি এই চাল এই চাল কোৱৰি এলোভেৰা টোকে চাল
চাল কোৱৰ অ হে সেয়াত দি দিছে কাটি পেলাই দুডালমান মিক্সাৰত মাৰি পেলাই গোটেই খিনি
অ
লালিয়ে লগাই দিলে।
অহ অহ।
হ'ল মানে অ এই অকমান আগত এতিয়া ধুই দিছো।
অ
উম
কি হ লগত খালি চাহ।
ভাত এয়া কঠাল গুটি আলু দালি তাৰপিছত ই ৰঙা ৰং দিয়া আলু যে হে শুকান খ তেনেকে খালো নিৰামিষ ৰাতি লৈহে মাছ অকমান আনি খাম বুলি ভাবিছো
মাছ কিহ লগত খাবি
তাকে মাক এই শাক কেইডাল মান গোটাব দিছো
অহ
কিবা ভাপাত যে
অ অ অ
বিয়া এখন আছে এতিয়া আমি বিয়া খাম
কি আছে
বিয়া আছে
বিয়া আছে ক'ত
অ এই মিতি খাব আহিব তালৈ যাম অলপ তিনটামান বজাত যাম এতিয়া নাযাও
ওচৰতে নে দূৰত
অ এই গংগা যে
অ অ অ এতিয়াহে মিতিৰ খাইছে মানে
অ আজি
অ অ তাৰ লৰা ছোৱালী হোৱা নাই
নাই হোৱা?
হ!
কমিতি হব এইজনী ডাং অমিনাতে হয়।
হুম।
প্ৰবাহ কৰিব নেকি
উম অ ডাঙৰ মানত ছোৱালী নে কি হ'ল ন
নাই হোৱা
হা হা অ আৰু এজনী আছিলে সেইজনীহে হৌ ম সৰুজনীহে আগে বিয়া কৰিছিলিলে ন
উম
আহ উম মায়েও যাবা নেকি
মাহত যাব চাগে মোক মইনা ফোন কৰিছিলে অলপ আগত স আমি ছোৱালী জাক তিনিটামান বজাত যাম বুলি
অ ইতিয়া এজন আনিলে নাই
অ আনিলে
কি প্ৰেজেন্ট আনিছে
শৰাই আনিছে
অ এ ছোৱালী বিলাকেটো সেইটো বস্তুয়ে দিয়ে উম আমি আগৰ পৰা সেই অ আগৰ পৰা আমিওতো সেই তেনেকেই দি আহিছো ছোৱালী জাংৰ ছোৱালী বিলাকক মাতে আৰু। তামোল পানৰ বটা দি। পইচাটোলে সেই শৰাই এখন দিয়া যায়। উম ভালে লাগে তেনেকে মাত তিলে গলেও ভাল লাগে, আমাৰ ইয়াত তেনেকুৱা এতিয়া নিয়ম নাই সেইবিলাক। আগতে তাতে যি পায়, হুম নাযায় তেনেকে।
অ। চব বিয়া দি দিয়ে, গাওঁকে বিয়া পাতি দিয়ে।
উম এ মেটি খোৱা হলেও নাযায় মানে?
কি?
মিটি খোৱা ফালেও তেনেকে নেযায়।
অ।
নেমাতে মানে ছোৱালীবিলাকক আমাৰ তাত যেনেকে এক্সটাৰকে মাতে।
অ। হুহ হু মায় ফুলিজো কি কৰি থই দিছে জান?
হা!
ফুলি এযোৰ চাদৰ এখনত মানে বান্ধি থৈ দিছিলে হা।
অ।
ফুলিজো তাকো দুপাটো বেলেগ বেলেগ।
অ।
এপাত বেলেগ আৰু এপাত বেলেগ। তাকে পিন্ধিবলে ক'ত গৈছিলে বাৰু মায়ে বিয়া খাবলৈ সেইজোকে পিন্ধি গ'ল নেকি?
কচ
এতিয়াহে মই চাইছোঁ চাদৰখন মানে মেলি থৈ দিছে।
উম।
ধন খুৰিছো কি বান্ধি থৈদিছে বুলি চাইছো ফুলি চো দে ফুলিযোৰ ভালকে চাইছো পাত বেলেগ এপাত বেলেগ।
অ
দুই পাৰ বেলেগ বেলেগ, ধুনু কত গ'ল?
জুলনাত খেলি আছে।
অ। স্কুল বন্ধ হয় যকবাৰ ফুৰিব ন যাও।
তাকে তোক কম বুলি ভাবি আছিলো হেৰিয়া এ পাৰ্কত যোৱাৰ কথা কৈ আছে আগতে যে এবাৰ যে গৈ কৈছেটো।
অ এইখনত, মায় পাক নে কি কয়? এতিয়া এইখনতো হ আছে হল এতিয়া এইখনতো যাব পাৰি। সে নেহেৰুৱালিত যে নৱৰো উদ্যান নে এনেকে কিবা আছিলে নামটো নহয় নেহেৰুবালিত। তাতো যাব পাৰি, অ জুবিন উদ্যানতো যাব পি হৈয়াত।
কোনখিনিত গ আ মই গৈ পোৱা নাই সেইজন লোকে। গাৰ্ল ফ বাব ন জ অ মোক তাকে ভাবিছো তোৰ বন্ধ হলে কে বোলো লৈ যাম এদিন।
অ আজি দেওবাৰ আহা দেওবাৰেলৈ হব আহিবি নহলে।
অ। ঠা জেগাখিনি ঠাণ্ডা নে ৰদ পৰি থকা জেগা নে কি বাৰু?
ঠাণ্ডা ধুনীয়া দিনে মানে আগবেলা খ মানুহ ভিৰ হৈ থাকে। মই এদিনহে গৈছো মই উদ্যান জুবিনৰ উদ্যানটোত সোমোৱা নাই গৈ আৰু দেই। ত্ৰিশ খন আছে যে, তাতে উঠি পেলাই এনে অ শ দুশটি মান উঠি পেলাই গুচ
উম দে যাম দে নহ'লে দেওবাৰ।
অ আহিবি অ।
অ মানে অক আবেলি সময়তকে যাম অ সন্ধিয়া।
উম সে আমি তেতিয়া আমি যেতিয়া তেতিয়া গৈ আছিলো ন তেতিয়া মানে টিকেট চিষ্টেম কৰা নাছিলে।
আহ।
এতিকে তো পইচা দিব লগা হোৱা নাছিলে আও। এতিয়া বোলে শুনিছো অ। তাত দহ টকাকে লয় তাৰ পিছত আকৌ এই কিনি এখন আছে নতুনকে খুলিছে। তে যে কি আছিলে এখন কি কলং মৰি কলং যে মৰি মৰি দলঙত এখন আছে তাত বিশ টকাকে লয় তাতো সেই সেইখনো পাৰ্কে
উম হ উৎপাত লাগি আছে য কতো য ফৰিব যোৱা নহ ম ওচৰতে ইমান কিবা কিবি আছে টো দেখাই পোৱা নাই বাৰু।
অ অ এইখন দেওবাৰৈ লৈ আহিবি নহলে। আবেলিতে মই ওলাই পেলাই যাব পাৰিম।
উম অকণ ঠাণ্ডা পৰিলেগে।
স লালিও কৈ আছে কৰবাত ফুৰিব যাব লাগিছিলে পৰীক্ষা শেষ হোৱাই নাই। তথাবিও হে ফুৰিব যাব ওলাই আছে মোক চোন আহা দেওবাৰেলৈ নহলে ওলাবি হেই টেঙা পানীকে যাম। অ ভালেই হব এতিয়া যদি যা ইয়াতে যাব পাৰিম আও ন।
সেই ইমান গৰমত দূৰত গৈ থাকিব নালাগে। লাগ ন ইমান গৰমত বোলো দূৰত গৈ থাকাতকৈ
অঁ ইয়াতে যোৱাই ভাল ওচৰতে
উম। ওচৰতে গৈ পেলাই চাই আহিমগৈ।
উম যোৱা হোৱা নাই।
তাক ক'লে সেই একেবাৰ বলিয় হৈ থাকিব।
উম।
এইকেইদিন সেইকেইদিন বোলো কথা পতা নাই তাৰ লগত।
আঁহ উম। এ অকণ বদমাছি হৈছে সি।
উম বিয়া দিনাখন কা পোৱালি পেলালে?
এয়া আমাৰ ওচৰে।
অঁ।
সৰু পোৱালি দেখিলে বলিয়া হৈ থাকে লবলৈ। সিফালে দাঙিব নোৱাৰে। উ সে দাঙি পেলাই স কোলাত লৈ ঘূৰি ফুৰিছিলে।
আহঁ।
কিন্তু মানে সেইখিনি সে হেৰিখনত উঠাই দিলে যে চোফাখনত উঠাই দিলে যে।
অঁ তাৰ পৰা পৰিলে মানে অঁ সেইকাৰণে আমাৰ মানে গোসাঁইক লৈ লৈ কলে তাৰ পিছত বা কলে এই লৈ এই চোফা খনতে বহাই লৈ গৈ না নিনো বোলে পৰিব। তাৰপৰাই পেলালে মানে অঁ। তাললে বোলে পৰিব বুলি।
অঁ এ সেই অঁলে তলে এনেকে ভিতৰলৈ এবাৰ আনিছে কোলাতক কি হেৰি কি জোকাৰ কৰি ধেমালি কৰি লৈ ফুইছে ৰাস্তাত গৈ হে। খনত এবাৰমান উঠালে উঠাৰ পিছতো দুবাৰমান তেনেকৈ উঠাই গৈ নামিব পাৰিল নমালে
হাঁ
মানে সেই ছোৱালীজনীৰ নিজে উঠি দিলে যে থিয় হৈ দিলে থিয় হৈ দিমতে এনেকে পৰি গলগৈ
অঁ কষ্ট পাইছ চাগে।
অঁ ই নাকান্দি লে কিন্তু।
এতি ধুনুক মানে তই হে মাইলি
অঁ মই গালি দিলো কিয় বোলো তেনেককাে কৰিব লাগে বুলি কলো যে
আহঁ।
উম তাৰ মানে মনটো বেয়া হৈ আছিলে সেই
অহঁ
যাব লাগিব ন ভয় লাগে নহ। দাঙিব নোৱাৰে সি সেই পোৱালি দেখিলে সৰু সৰু পোৱালি দেখিলে মানে ল কোলাটো লওঁ কি সে ক এনেকে কৰি থাকিব
অহঁ।
ডাঙৰ হওঁ তেতিয়া লবি তাৰ নিজৰ গা টোকে দাঙিলৈ ফুৰিবলৈ টান পৰি হৈ ফৰে পোৱালি দাঙিলে ফুৰিব পাৰিব নেকি ক'লেও নুশুনে
পোৱালি বুলি ক'লে।
বিয়া দিনাখনোহে নাচিবলৈ কাৰণে উতপাত লাগি আছিলে সেইখিনি সময়ত ইমান কামৰ উৎপাত হয় সেই কোনেনো কি নাছ- চিব হে সি শোৱাৰ পিছতহে চবেই সে নাচ গান কৈছে। মই বোলো ই থাকিব লাগিছিলে এতিয়া।
থে
নাচিম বুলি কৈ আছিলে সি নাপালেগৈ টোপনি আহিলে সোনকালে।
অ শুই থাকিলে।
উম।
হ'ব দে ন।
উম।
অ উম।